অ
অহ, কি কৰিছা?
অ এই, এনে আছো ৰবা তোমা। এ' বহি আছোঁ ঘৰতে। অ', বাকী কি কৰি আছা?
এ ময়ো এনেই আছো ৰবা এই অলপ গা পা ধুই আহিলো এতিয়া অলপ আগতে, বহি আছো এতিয়া।
অউ, বাকী খবৰ পাতি কেনেকুৱা?
ঠিকেই। ইমানো মানে বিশেষ নাই আৰু এনেই আছো আৰু
অ, অ, অ। ঠিকে আছে দিয়া বাকী কি বুলি কয়ই এই কিবা তুমি কোৱাচোন কিবা এটা কথা কিবা ক'ব খুজিছা নেকি কোৱাচোন
অ কম মানে কি ক'ম আউ আজি বহুত গৰম দিছে ৰবা এই গৰমতে মানে থাকিবই পৰা নাই ৰবা ৰাতিপুৱাৰ পৰা যি গৰম ধৰিছে যোৱাকালি মান মানে যোৱা কালি আৰু পৰিখলে বৰষুণ দিচিল সেইকাৰণে ভালে লাগিছিলে আ ঠাণ্ডাটো মানে পৰিছিলে অলপ গৰম অলপ কম পৰিল আজি আৰু মানে বছ মানে মষ্ট ৰ'দ দিছে ৰাতিপুৱাৰ পৰা
এয়া গৰমটো মানে বেছি হৈছে আৰু মানে বাঢ়ি গৈছে বাকী পিছে এই আমাৰ আমাৰে আৰু এই ধৰি লোৱা আমাৰ দৈনন্দিন জীৱনত যিটো আমাৰ ই ইন্টাৰনেটৰ ব্যৱহাৰ তাৰে ওপৰত কি বুলি ভাবা তুমি মানে আমাৰ জীৱনত যেনকে তোমাৰ ইন্টাৰ যিটো ভাৰাটো বাঢ়ি গৈছে সেইটো কিয়বা মানে গুৰুত্ব কিয় আমাৰ ইমান মানে দৈনন্দিন জীৱনত যিটো আমাৰ কি বুলি কয় ইণ্টাৰনেট এইটো গুৰুত্ব কিয় আমাৰ যি জীৱনত আৰু
ইণ্টাৰনেটৰ কথা আৰু কি ক'ম ইণ্টাৰনেটৰ এতিয়া ধৰা আমি ইণ্টাৰনেট থকা কাৰণে আমি ইজনে সিজনৰ লগত কথা পাতিব পাৰি আছো ত' তোমাৰ এই ইণ্টাৰনেটটো বহুত ভাল আৰু ইয়াৰ গুৰুত্ব বহুত বেছি কাৰণ আ ইয়াৰ গুৰুত্বৰ কথা আমি কি ক'ম তোমাৰ এই ইয়াৰ গুৰুত্বৰ কথা মানে কৈও শেষ নহব তাৰোপৰি মানে মই যিটো কব যাওঁ ইণ্টাৰনেটৰ দ্বাৰা আমি ধৰা আজিকালি যিকোনো খবৰ আমি ধৰা নিমিষতে পাওঁ আগতে ধৰা ইণ্টাৰনেটৰ ব্যৱস্থা নাথাকোতে এই মানে ধৰা কিবা অ কত মানে দেশ বিদেশৰ খবৰবোৰ মানে আমি ৰেডিঅত শুনিব লাগে ত' আমি এনেকে দেখাও নাপাও এতিয়া ত আজিকালি মানে ইণ্টাৰনেটৰ সহায়ত মানে আমি মোবাইল ফোন বা স্মাট ফোনে বা লেপটপ এইবোৰত সকলোতে আমি মানে দেশ বিদেশৰ যিবোৰ বাতৰি সেইবোৰ মানে আমি চাব পাৰু চকু দি আৰু আগতে ইণ্টাৰনেটৰ তোমাৰ দাম বহুত বেছি আছিল দি আজিৰ পৰা দহ বছৰ মান আগতে এতিয়া মানে ইণ্টাৰনেটটো সস্তাত পোৱা যায় তো এতিয়া সকলোৰে হাতে হাতে স্মাৰ্ট ফোন আছে আৰু সকলোৰে মানে হাতে হাতে মানে তোমাৰ ইণ্টাৰনেট আছে তো মানে এতিয়া সেই যোগাযোগৰ যিটো ব্যৱস্থা মানে সেইটো মানে সহজ হৈ পৰিছে তাৰ কাৰণে আৰু। সকলো মানে ব্যক্তিয়ে মানে ইজনে সিজনক মানে অতি সহজে জানিব‌, পাৰিছে সকলোৰে বাৰ্তালাপ কৰিব পাৰিছে আৰু এই যে আৰু মানে এইবোৰ এইবোৰ মানে আৰু মানে সেইটো কাৰণে গুৰুত্ব বেছি আৰু তাৰওপৰি মানে ইণ্টাৰনেটে তোমাৰ বহুত সহায় কৰে দিয়া তোমাৰ কাৰণে জ্ঞান আহৰণ কৰাত বহুত সহায় কৰে তোমাৰ বিভিন্ন আগতে ধৰা জ্ঞানবোৰ আমি অকল কিতাপৰ দ্বাৰা আহৰণ কৰিব পাৰিছিলোঁ কিতাপ পঢ়িব লাগে জ্ঞান, বা আমি ধৰা বিদ্যালয়ত যাব লাগে মহাবিদ্যালয়ত যাব লাগে শিক্ষকৰ দ্বাৰা বা কিতাপৰ দ্বাৰা এনেকে বা মানুহৰ মুখে মুখে এনেকেহে মানে আমি শিকিছিলোঁ ইণ্টাৰনেট অহাৰ পিছত প্ৰায় এতিয়া আমি বহুতো কথা মানে আমি ইন্টাৰনেটত চাই পেলাই নিজে শিকিব পাৰো মানে কাৰো সহায় নোলোৱাকে তো মানে মানে সেইটো বস্তু ভাল হৈছে, বাকী তুমি কি ভাবা?
অ মইও তোমাৰ একে কথা দিয়া মানে ধৰি লোৱা আমাৰ ইণ্টাৰনেটৰ যিটো ব্যৱহাৰটো দিনে দিনে বাঢ়িছে। দি আছোঁ আৰু লগতে যিটো ইণ্টাৰনেটৰ তোমাৰ পৰিসৰ আৰু দিনে দিনে বৃদ্ধি পাইছে এতিয়াটো তোমাৰ কিবা কিবি মানে তোমাৰ এই ইন্টাৰনেটৰ যি সেৱা আছে সেটো বোলে কিবা ষ্টাৰলিংকৰ ৰে মানে ওপৰৰ পৰাই মানে ইন্টনেটটো সেৱা কৰিব সেনেকুৱা ধৰণ বস্তুবিলাকো ওলাইছে। ত সেইবিলাক বস্তু ওলাই আছে লগতে তোমাৰ ফাইব জি ফ'ৰ জি সেইবিলাকটো আগত এয়া মানে ফ'ৰ জি জি টো আগতে আছিলে এতিয়াতো বাৰু ফাইব জি হৈ গৈছে একদম মানে যিটো আমাৰ একদম স্পীডত যিটো অ আহা বুলি ক না একদম নেটৰ স্পীড বা ইটাৰনেট যিটো স্পীড সেইটো স্পীডো বহুত আছে দিয়াচোন এতিয়া ত' সেইবিলাক মানে ভাবিলে মানে একদম আচৰিত লাগে ন কাৰণ চোৱা ওপৰত মানে কিছুমান চেটেলাইট থাকে ন সেই চেটেলাইটত ধৰি লোৱা তাৰ পৰা আমাক আনি সংযোগ দিয়ে মোবাইল বিলাকত ত' কেনেকুৱা ধৰণৰ এটা অ মানে অ অসাধাৰণ আৰু ভাবিব নোৱাৰা ঘটনা দে আহ দেখিছা নে তুমি মানে তুমি আমি একো নকৰাকৈ আমি একো মানে একো কৰিব নালাগে আমি আমি খালি যিবিলাক এই ওপৰৰ পৰা মানে ধৰি লোৱা যিবিলাক আমাৰ ছেটেলাইট আছে এইবিলাকে চবখিনি কৰিব বা আমি কেৱল মাত্ৰ তোমাক এই যিটো এ যত তোমাৰ এই থাকে নহয় এ যিবিলাক ইন্টাৰনেটৰ টাৱাৰ থাকে ন তোমাৰ নেটৰ টাৱাৰ থাকে এই জিঅ' বা তোমাৰ এয়াৰটেল বা তোমাৰ এই যিয়ে হওক বা সেইবিলাকৰ তাতেই আমি মানে সেইটো অলপ কষ্টত থাকিলে ভালদৰে নাপাওঁ। সেনেকুৱা ধৰণৰ আৰু তোমাৰ ইণ্টাৰনেট তেনেকুৱা হৈ গৈছে তোমাৰ কি বুলি কয় মানে এটা দৈনন্দিন জীৱনত যিটো তোমাৰ একদম লাগতিয়াল এটা মানে এটা সামগ্ৰী সেনেকুৱা হৈ গৈছে আৰু মানে তুমি সেইটো নোহোৱাকে তুমি একো কথা ভাবিব নোৱাৰা এনেকুৱা হৈ গৈছে এতিয়া ন তুমি বাদ দিয়া তুমি অ বেলেগ কথাটো বাদে দিয়া তুমি ক'ৰবাত যাব ওলাইছা তাতো তোমাক ইণ্টাৰনেট লাগিব কাৰণ আজিকালি চাবাচোন কিমান ডিজিটেল পেমেণ্ট ওলাইছে বা কিমান ডিজিটেল মানে মেপ ছেপ যি আছে গুগল মেপ এইবিলাকো মানে বহুত ওলাইছে ত তাৰ ফলত কি হৈছে তোমাৰ আমাৰ যিটো অ যিটো মানে ধৰিলোৱা নিৰ্ভৰশীলতা আৰু ই ইন্টাৰনেটৰ ওপৰতে দিয়ে কিন্তু বাঢ়ি গৈছে আৰু মানে আমি এতিয়া ইন্টাৰনেট ব্যৱহাৰ কৰোঁ। কতো ওলাই যাব নোৱাৰে সেনেকুৱাই হৈ গৈছে। মান ইণ্টাৰনেট আমাক লাগিবই ধৰিলোৱা এই ক'ৰবাত বাছতে তুমি গৈছা তথাপিও তোমাক মোবাইল ফোনটো নহলে তুমি থাকিব থাকিব নোৱাৰা কাৰণ দেখিবা এতিয়া বাছে বাছে তুমি কেনেকা ধৰণে মানুহ তোমাৰ অ মোৰ তোটেল কৰি সেনেকে আৰু মানে অ সেই কি বুলি কয় এইটো তোমাৰ সেনেকে তোমাৰ তেওঁলোকে মোবাইল চাই চাই থাকে। মানে কাৰো দেখি ছোৱা চুই লেঠা নাই মূৰটো তল কৰি কিনে সেনেকে তোমাৰ অহা অ মানে যাই আছে। ত' সেইটোৱে আৰু মানে যদি ইণ্টাৰনেট নথাকিলে কিমান মানুহ যিটো এতিয়া মানে এতিয়া ইণ্টাৰনেটো বন্ধ হৈ যায় নহয় মানুহৰ যিটো অৱস্থা সেইটো কিন্তু একদম চাবলগীয়া হ'ব আ মানুহৰ বাদ দিয়া নিজৰে হ'ব আমাৰ নিজৰ নিজৰে হ'ব দিয়াচোন কাৰণ আমি ইণ্টাৰনেটৰ যিবিলাক পাব পাৰো। সেই উপভোগবোৰ কৰো আজিকালি তোমাৰ লগৰ লগতো বা তোমাৰ ধৰি লোৱা। যিবিলাক শাৰীৰিকভাৱে যিবিলাক খেলা ধূলা আছে সেইবিলাকটো কৰা নাযায় তোমাৰ ইণ্টাৰনেটতে চববিলাক দেখা যায় বা চোৱা যায়। যদি আমি ইণ্টাৰনেটটো বন্ধ কৰি দিয়ে ন মানে ধৰি লও বন্ধ হৈ যায় আৰু এই দেখিবা নহয় যেতিয়াই তোমাৰ পৰীক্ষা চৰীক্ষা হব আছিল ন আমাৰ যিবিলাক পৰীক্ষা হলে তোমাৰ নেটটো বন্ধ কৰি দিয়ে হা মানে এটা সময়ৰ কাৰণে ত সেই তেতিয়া চাবাচোন কেনে লাগে একদম মানে গালি পৰা যে চৰকাৰক যে কিয় বন্ধ কৰিব লাগে নেট অমুক তমুক ত সেনেকুৱা কথা আৰু মানে ইণ্টাৰনেট নচলাকে মানে নোহোৱাকে তুমি একদম থাকিব নোৱাৰা এতিয়াই ই গেছে মানে ত আমাৰ মোবাইলৰ যিটো ব্যৱহাৰৰ লগতে ন সকলো বোৰ কাম আজিকালি ইণ্টাৰনেটতে হয় ন মানে লাগিবই সেইটো সেইটো বন্ধ কৰি দিলে তোমাৰ হৈছে আৰু আৰু তোমাৰ কি বুলি কয় ইণ্টাৰনেটৰ বহুত অসুবিধাও আছে দিয়াচোন মানে তোমাৰ অসুবিধা এতিয়া ক'বলৈ গলে বহুত খিনি অসুবিধা আছে এতিয়া ইন্টাৰনেটৰ ফলত কি হৈছে তোমাৰ মানুহৰ যি নিভৰশীলতা এইটো বাঢ়ি গৈছে মানুহে মানে নিজে একো কাম কৰিব নিবিচাৰে আৰু সকলো মানে সস্তাতে সস্ত টাতে বা তোমাৰ একদম চকুৰ আগতে লাগে আৰু লগা আছে এতিয়া ত সেনেকুৱা ধৰণৰ কথা বিলাক যেতিয়া তুমি বুজিবা বা দেখিবা বা তুমি এইবিলাক কথা মানে সেইবিলাক যিমানে দেখি দেখি থাকিবা ন তেতিয়া আৰু সেইবিলাক নিৰ্ভৰশীলতা আহি যায় আৰু সিধাৰতৰ প্ৰতি এতিয়া তোমাৰে চাগে এইটো তুমি খেলা ধূলা বা তুমি এতিয়া ফুটবল চল্যশন হ বা তোমাৰ ই এফ চি হওক বা ক্ৰিকেট হক এতিয়াটো ক'তনো তুমি এই টিকট কিনি চাবা তুমি আজিকালি মোবলতে চা মোবাইলত চাব যদিটো সুবিধাটো নোহোৱা হৈ যায় তেতিয়া হলেচোন তোমাৰ এনাই লাগিব এই খেলা চেলা চাব নাপাও মানে নিজৰে বেয়া লাগিব ন এতিয়া যে আমাৰ অ বিশ্ব ৱৰ্ল্ড কাপ চলি আছে ফুতবলৰ সেইটো তুমি হবাল চাব পাৰিছা এনেটো খাব পাৰিলা হয় নেকি। নোৱাৰিলে হয় তেনেকুৱা ধৰণৰ কথা আৰু মানে ইণ্টাৰনেট বহুত খিনি আমাক স কৰিছে দিয়া আৰু ইয়াৰ উপৰিও মানে অসুবিধাৰ কথা কৈছিলো ন মই অসুবিধা কবলৈ গ'লে ধৰি লোৱা। আজি ত ইন্তানেটৰ মানে সেৱা আছে ইণ্টাৰনেট সেৱাতটো কিন্তু বহুত বেয়া মানে ইণ্টাৰনেটৰ তাৰাও বহুত মানে যিবিলাক আমাৰ ধৰি লোৱা সামাজিক মাধ্যমৰ দ্বাৰা ইন্টাৰনেট বিলাক অ জড়িত ন ত সামাজিক মাধ্যমত যিমান মানে মিছা যিবিলাক অ তোমাৰ তথ্য আ সেইবিলাকক বহুত ভুৱা যিবাক বাতৰি বুলি কয় ন সেই ভুৱা বাতৰি বহুত প্ৰচাৰ হয়। আৰু লগতে ছাত্ৰ ছাত্ৰীৰ ওপৰতো বহুত খিনি প্ৰভাৱ পৰি দিয়াছিল ইণ্টাৰনেটৰ আৰু তোমাৰ কি হয় ইন্টাৰনেটৰ এটা সুবিধা কবলৈ গ'লে এই তোমাৰ এইবিলাক পাহাৰ পৰ্বত জংঘল এইবিলাক লৈ গ'লে। তোমাৰ অ ইণ্টাৰনেটটো পোৱা নাজানো তেতিয়া কিন্তু দিগদাৰ হৈ যায় মানে ধৰি লোৱা পাহাৰ ৰডত মানে সেনেকুৱা এই যিবিলাক ইণ্টাৰনেট টাৱাৰ আছে সেই টাৱাৰ বিলাক দেখিবলৈ নাপায় ন তো সেইকাৰণে চাগে ৰাতে তোমাৰ কি হয়। ইণ্টাৰনেটটো পোৱা নাযায় তাতে বহুত মানুহৰ অসুবিধা সৃষ্টি হয় আৰু মানে বহুত দেখিছো অসুবিধা অ মানে হোৱা আৰু মানে তাতে জদি লোৱা তোমাৰ এ পাহাৰত একো নেট নাপায় ফোন কৰিব নোৱাৰে। সেনেকুৱা ধৰণৰ বহু সমস্যাৰ সৃষ্টি হয় ত সেইকাৰণে মানে ই নতুন নতুন আৰু আধুনিক মানে যিবিলাক টেকনলজি আছে এতিয়া ওলাই আছে ত' সেইবিলাকে আমাৰ যিটো সমাজ আছে সমাজখন আৰু উন্নত কৰি আছে ত সেনেকুৱা ধৰণৰ কথা দিয়া মানে ইণ্টাৰনেটৰ যিটো সংযোগ বা ইণ্টাৰনেটৰ যিটো এতিয়া পৰিহৰ পৰিসৰটো ইমান বৃদ্ধি হৈছে তোমাৰ এতিয়া মানে ভাবিব নোৱাৰাকে বৃদ্ধি হৈছে আৰু ইণ্টাৰনেটত তুমি ধৰি লোৱা অ মানে ইয়াত যোন তুমি কাম কৰা বা ইয়াতে যোন তুমি কিবা শিক্ষা গ্ৰহণ কৰা সেইটো কিন্তু পিছলৈ বহুত কামত দিব দিয়া
উম একদম সঁচা কথা তোমাৰ কথা শুনি মই তে একমত আৰু সমস্যাৰ কথানো কি ক'ম আৰু সমস্যা মানে সমস্যাটো থাকিবই ধৰা এতিয়া অ অত্যাধিক ইয়াৰে আমি মানে আজিকালি সামাজিক মাধ্যম যিবোৰ আছে এইবোৰৰ প্ৰতি মানে আমি আহক ত গৈছো মানে আমি মানে আমাৰ মানে সেইটো সেইবোৰ নহলে মানে আমাৰ যেন দৈনন্দিন জীৱনটো নচলে সেনেকুৱা হৈ পৰিছে তাৰ ফলত মানে বহুতো মানে হেৰি হৈছে সমস্যাৰ সৃষ্টি হৈছে এতিয়া মানে সময়বোৰ অভাৱতে নষ্ট হৈছে কিন্তু এইটো নহয় যে সময় বহুত নষ্ট হৈছে বুলি আমি ইটাৰনেটৰ ব্যৱহাৰ কৰাই বাদ দিম বা আমাৰ সমস্য হৈছে বুলি এইটো হ'বই নোৱাৰে কাৰণ আমি থাকিবই নোৱাৰো আমি যদি ভাল কামতো ইণ্টাৰনেট ব্যৱহাৰ কৰো আমি যদি ভাল কাম এটা খটাব বিচাৰো তেতিয়াও আমাক মানে ইণ্টাৰনেট লাগিবই আমি যদি জ্ঞান আহৰণ কৰিব বিচাৰো গতিকে যিহেতু আজিকালি মানে সকলোৱে মানে এ বিদ্যালয় মহাবিদ্যালয়তকে মানে এই ইউটিউবত পঢ়ি বেছি ভাল পায় ত' এই সেইকাৰণে মানে তোমাৰ ইণ্টাৰনেটটো লাগিবই সমস্যাটো বাৰু থাকিবই বাকী কিন্তু তোমাৰ সমস্যা কেনেকে মানে আমি নিৰাপদ ভাবে ইণ্টাৰনেটটো ব্যৱহাৰ কৰিব পাৰো তাৰ ওপৰত আমি নিৰ্ভৰ কৰিব লাগিব আৰু আজিকালি ইন্টাৰনেটৰ সমস্যাৰ কথা ক'লে তোমাৰ মই এ উদাহৰণ স্বৰূপে আমাৰ ঘৰৰ ওচৰৰে এ এনেকে এজন অ' মানে বৰ্তা এজনক মানে তেনেকে অ' মানে অ টি পি দি পেলাই মানে এনে পঞ্চাশ হাজাৰ টকা তেওঁ বেংকৰ পৰা মানে লুটি লৈ গৈছিলে ত' সেইবিলাকো মানে এটা ইণ্টাৰনেটৰ মানে এটা মানে এ' কলা সেই বুলি ক'ব লাগিব যিবিলাকৰ দ্বাৰা মানে মানুহে এক হেৰি কৰি আছে আৰু সেইবোৰৰ পৰা সাৱধান থাকিব লাগিব আমি আৰু ভালকে ব্যৱহাৰ কৰিবলৈ নিৰাপদ তাকে আৰু
অ' দিয়া হ'ব দিয়া তেনেহলে এতিয়া
অ' দিয়া দিয়া দিয়া